শুনি, অঁ' এতিয়া শুনিছো দিয়া।
অঁ' কি কৰি আছা?
কিনো কৰিম আৰু বহি আছো গছৰ তলত, যিহে গৰমটো পৰিছে।
নকবাই অ' মই যে পকাতে পৰি আছোঁ গম পাইছা, ইমান গৰম বাপ- মানুহ মৰি যাব, এনেকুৱা গৰম হলে দেই।
অ' এতিয়া কিমান বাৰু আজি দিছে? সিদিনাখনটো থাৰ্টি টু নে কিমান দিছিলে।
হ'ব চাগে আজি থাৰ্টি ফ'ৰ মান হৈ থাকিব চাগে।
বা আৰু আছে দিয়াচোন চাৰি মাহ কালৰ।
নক'বা আগষ্টত কি হ'ব চোৱা জুলাই এতিয়া ফাৰ্ষ্ট হৈছেহে। বাকী ভাত-পানী খালানে নাই?
ৰাতিপুৱাই খালো, যিহে গৰম পানী দিয়া ভাত আছিলে তাৰ সৈতে।
উম।
অ' ইয়াক কি বুলি কয় ধুন্দলী আৰু আহ কঁঠাল গুটি উহাই পেলাই পিটিকা কৰি। গৰমত আৰু এইবিলাক গৰম ভাত বনাই থকা নাই আৰু বুজিছা।
উম, ভালে কৰিছা। উম উম! উ গৰমৰ কাৰণে ভাত-পানী খাব মন যোৱা নাই। মই কি কৰিলোঁ ৰাতিপুৱাই হেৰি কৰিলো কি কি বুলি কয়, অকমান গ্ৰীণ টি খালো গ্ৰীণ টি খোৱাৰ পিছত কি হ'ল মাও মানে ঘৰত নাই যে মই কি মগু তিয়াই থৈছিলো যোৱা ৰাতিয়ে তাৰপিছত মগু খিনি কি কৰিলোঁ মই ধুনীয়াকে মিক্সিত পিচি ল'লো। মিক্সিত পিচি পিনে তাতে আ' গাজৰ অলপ ৰুকি দিছোঁ। অ' পিয়াজ অলপ দিছো, আদা অলপ দিছো, জল কীয়া অলপ দিছো, মছলা অলপ দিছো, তিয়ঁহ এটা ৰুকি দিছো। তেনেকে দি পিনে ধুনীয়াকে আকৌ পানী পিঠা যেনেকে বনাই সেনেকে এইটো চিলা বুলি কয়। সেইটো বনালোঁ, সেয়া বনাই পিনে এটা খালো। তাৰপিছত টিক ভাত কেইটামান বনাই দিলো। বনাই দি পিনে তাৰ পিছত সেই ভাইটিক সেই যিখিনি মগু বাচি আছি লে সেইখিনিয়ে পকৰা বনাই দিলো তাক। মই পানী পিঠা নিচিনাকে বনাই খালো, তাক পকৰা বনাই দি পিনে সেয়া খোৱাই খুৱাই মানে এতিয়া এনেই পৰি আছো গৰমত। জানানে, ইমান পানী খাইছো নহয়।
অ' মও খাইছো দিয়া, বহুত পানী পিয়াটো ইমান লাগি আছে বুজিছা। মানে পানী খাই হেঁপাহ পলোৱা নাই।
সঁচা আৰু খাবও লাগে পানী খাবা হা। নেমু পানী আৰু নৰ্মেল পানী খাবা। মানে এনেকা অ' ৰ'দ দিছে ন, এনেকুৱা ডিহাইড্ৰেট হৈ গলে। মানুহ মাথা ঘূৰাই পৰি থাকিব। পানী পাৰা পাৰিলেকে বটল ৰাখিবাই ওচৰত, মই যে ৰাখিছোৱেই।
আহ এতিয়া কি গৰম দিছে। এতিয়া কি তুমি মানে দিনটো ভাত খোৱাই নাই ন?
ভাত নাই দিয়া মই খোৱা সেয়াকে খাই পিনে আছো, গৰম যে খাব মন নাযায় অ'।
ভালে কৰিছা দিয়া তাকো হেলডি বস্তু খাইছা একো নাই একো নাই।
উম তাকে। বাকী কি কৰিবা এতিয়া?
কি কৰিম মানে এতিয়াতো একো তেনেকুৱা যিহে গৰম পৰিছে কিনো ভাবিম আৰু এইবিলাক।
উম ঠিকে কৈছা।
কালি কেইটা বজাত আহিলা তুমি?
অ কালি মোৰ হেৰি হ'ল এঘাৰটামান বাজিল দিয়া কৈ পিনে মইয়ে চব কৰিছো ন তাই মানে খালি তাইক কৈছোঁ খালি তই যোগাৰ দে মই বনাই যাম বুলি একেবাৰে গৰমত যি টোপটোপীয়া হৈ গৈছোঁ নহয় মানে তাৰপিছত ভাগ্য ভাল সিহঁতৰ ঘৰত এ চি আছিল মানে
উম
ত এ চি থকাৰ কাৰণে এ চিতে ভাতকেইটা খালোঁ যে মানে বিৰিয়ানীখিনি খালোঁ যে ত' সেইটো কাৰণে মানে অকমান ভাল লাগিলে আৰু ঘৰত আহি পিনে আকৌ উতলিছো গৰমত মইতো পকাতে শুই আছো এই এইকেইদিন জানা ইমান গৰম হৈছে বা ধেইত মানুহ মৰি যাব দেই তোমালোকৰ ফালে গাঁৱত বেছি গৰম নহয় চাগে ন
নক'বা আৰু কি গাঁৱৰ চহৰ বুলি ক'ব একোৱে তেনেকুৱা নাইয়ে আজিকালি চবতে গৰমে গৰম মুঠতে বতাহটো মাৰি থাকে আৰু তথাপি
ছাহা নাই বহিব কাৰণে গছৰ তলত ঘৰত থাকিব নোৱাৰি দেই ঘৰৰ ভিতৰত যিহে টিঙৰ টাপ বিলাক মানে গাতে সোমোৱা যেন লাগে একে গোটেই টাপ খিনি
চিলিঙি নাই নেকি তোমালোকৰ ঘৰত
নাই নাই চিলিঙি ব্যৱস্থাটো কৰাই হোৱা নাই
অ অ
লাইনটো অহা যোৱা অহা যোৱা কৰি আছে উম তেতিয়াহে যদি অকণমান পৰিব
সোমাই থাকিবলে
নোৱাৰি নোৱাৰি বা এতিয়া ধুনীয়া বতাহ মাৰি আছে যেনিবা ভাল লাগিছে এতিয়া বাহিৰত বহি আছো যে
ভালেই দিয়া ভালেই দিয়া আমিতো আৰু কতনো বাহিৰত বাহিৰতো ৰ'দহে পাওঁ একো বাহিৰৰ বতাহ নাই। এটা জেগাত গৈছিলোঁ হা মোৰ ভণ্টিৰ লগত
উম,
তাত জেগাটো পাহাৰৰ ওচৰত মানে ইমান ধুনীয়া বতাহ মাৰি আছিল নহয় মানে ব তাৰ তাত মোক শুই দিব মন গৈছিলে মই বোলে ইচ আমাৰ মানে তাৰ ৰ'দ দিছিলেও যদি থাকি মানে বতাহটোতে ভাল লাগি গৈছিলে আমাৰ ইয়াত যিমানে ৰদ নি দিয়ক যি মানে বতাহটো নামাৰে যে গৰমত সেইকাৰণে বেছি মৰি যাওঁ মৰি যাওঁ লাগি যায় অ
ভাল দিয়া গৰমত সেইবিলাক জেগাত মানে থাকিব কৰিব মন যায় ন। ধুনীয়া মানে সতেজ হাৱা বতাহ মাৰি আছ থাকে।
উম তাকে
পাহাৰৰ জেগা তাতে
তাতে সেনেকুৱা যদি এটা ফাৰ্ম হাউচ অ পাহাৰে তেনেকুৱা যদি এটা ফাৰ্ম হাউচ টাইপৰ কৰি ল'ব পাৰি ন ধুনীয়াকে গৰম দিনত গৈ পিনে পুখুৰীত পাৰত গছৰ তলত ধুনীয়াকে বোলে কিবা টেঙা -চেঙা খালো বা ধুনীয়াকে মানে গৰম দিন কেইদিন মানে তাতে থাকাকে এনেকুৱাকে বনাই ল'ব পৰা হয় ইচ কথাই নাছিলে ঔ।
মজা লাগিলে
আৰু এটা জাগা আছিল হা। অ', মই মানে যোৱা বছৰ হেৰিত গৈছিলোঁ হা, কেৰেলা গৈছিলোঁ দেই, কেৰেলা তাৰ মানে? তামিলনাডু গৈছিলোঁ একচুৱেলি এইখিনি জেগাখিনি থেনী বুলি কয় হা। তামিলনাডু আৰু কেৰেলাৰ বৰ্ডাৰ মানে সেইখিনিত, তাত মানে এইবিলাক যে হেৰি। মেচিন বিলাক থাকে যে উইণ্ড মেচিন বুলি কয় যে যোনবিলাক বতাহ যে হেৰি কয় যে ইলেক্ট্ৰিচিটি প্ৰডিউচ? কৰে যে, বতাহৰ পৰা যে। অ', তাত মানে সেই গাঁওখনত হা, হাআ ও। সৌ-সৌ যে একদম হেৰি চকৰি নিচিনা ঘূৰি থাকে যে। তাক কৈছোঁ নহয় মই জেগাখিনি মানে ইমান ধুনীয়া মানে। তুমি থাকিলে মানে একো, চোৱা এতিয়া তামিলনাডু কিমান গৰম হয়, হয়নে নহয়? তুমি গৰম ফিল নকৰিবা মানে, তাত কেনেকুৱা। কেনেকুৱা জানা, তুমি যদি ওপচ চাদৰ ওপৰত যোৱা নহয়, গৈ পিনে তুমি ইমানে হাৱা মানে। এনি টাইম হাৱা মাৰি থাকে গম পাইছানে। তাকো এনেকুৱা নৰ্মেল হাৱাও নহয় যে অলপ আহিছে সেনেকুৱাও নহয়। মানে পুৰা হাৱা মাৰে, তুমি যদি কাপোৰ মেলি দিয়া ন তোমাৰ। দুশ অহ', দুমাহ হেৰি হ'ব কি বুলি কয়? তুমি দুঘণ্টা তিনি ঘণ্টাত মানে পুৰা ৰ'দত যেনেকে শুকাই ন তোমাৰ দু ঘণ্টাত এয়া হাৱাতে শুকাই যাব ও', ইমান ধুনী ধুনীয়া লাগিছিল নহয় জেগাখিনি গৈ পিনে। হেল্ল',। হেল্ল', শুনিছানে? হেল্ল', -হেল্ল', -হেল্ল', শুনিছা নে? হেল্ল', শুনিছানে? হেল্ল', -হেল্ল', -হেল্ল', শুনিছানে ভণ্টি? হেল্ল'ওও, হেল্ল', হেল্ল'ওও? হেল্ল', শুনিছা নে? হেল্ল',? হেল্ল',? হেল্ল'ওওও, শুনিছানে? তাৰ পিছত ইমান ধুনীয়া লাগিছিল নহয় মই মানে কি ক'ম আৰু বুজিছা। তাৰ পিছত কি হৈ গ'ল, মোৰ মানে হেৰি হৈ গ'ল। কা-কাপোৰ মানে বেছি নাছিল হা, ত' মই কি কৰিলোঁ? গা-পা ধুলোঁ, গা-পা ধুই পিনে মানে ধুনীয়াকে কাপোৰ মেলি দিছোঁ ন। ইমানেই বতাহ মাৰিছে, ইমানে বতাহ মাৰিছে, মানে মোৰ কাপোৰে উৰাই লৈ গৈছে। তুমি যদি কাপোৰৰ ক্লিপ নামাৰা ন', তোমাৰ কাপোৰ ক'ত পাবগৈ, মানে ঠিক নাই। আৰু ওচৰত ইমান ধুনীয়া, মানে আঙুৰৰ বাগান আছে ন। কি ধুনীয়া লাগিছে কৈছোঁ নহয়, তুমি। দূৰৰ পৰা লাগিব, সেইবিলাক মানে মেচিনবিলাক সৰু-সৰু হয় হাঁ। কিন্তু তাত গৈ পিনে চাবা। কি ওখ-ওখ হয়, বুজিছা, ওচৰত। হেল্ল', শুনিছানে, হেল্ল', শুনিছানে? হেল্ল'ওও, শুনিছানে? হেল্ল', -হেল্ল', -হেল্ল', ভণ্টি, হেল্ল'। হেল্ল' ভণ্টি, হেল্ল', -হেল্ল', হেল্ল'। হেল্ল', -হেল্ল', -হেল্ল', -হেল্ল'। হেল্ল', -হেল্ল', -হেল্ল', -হেল্ল'। হেল্ল'? শুনিছানে ভণ্টি, কি কৰিছা তুমি? শুনি পাইছানে? এ মই কি কৈ আছো, তোমাৰ মাততো মই শুনা নাই? হেল্ল' ভণ্টি শুনিছানে তুমি? হেল্ল', হেল্ল', হেল্ল', হেল্ল'? হেল্ল' শুনিছা নে ভণ্টি? হেল্ল'? তোমাৰ মাতটো শুনা নাই অ', অলপ টানকে ক'বা নেকি? কি কৈ আছা মই একো ভালকে বুজি পোৱা নাই, কি কৈছানো তুমি? হেল্ল'? কি কৈছা বুজি পোৱা নাই, অলপ টানকৈ কোৱাচোন, মই একো বুজি পোৱা নাই? অলপ টানকে কবা না পিলিচ। অকমান টানকৈ কৈ দিয়াচোন, মই একো শুনা নাই? অনুগ্ৰহ কৰি বেয়া নোপোৱা যদি অলপমান টানকৈ ক'বা নেকি? হেল্ল'? টানকৈ, টানকৈ ক'বাচোন? হেল্ল'? হেল্ল'? অঁ, ৰাখিছোঁ দিয়া ন।